হেল্ল'
হেল্ল'
উম
ক কি কৰি আছ
এ আছো এনে
এতিয়া আহিলো
কেইজননো।
হম
কি জানো বোলো।
হম
এ নাজানো।
তই নাজান মিলি গৈছিলি নে নাই
নাজানো এতিয়া
ভাত ভাত এই দুশ টকা আছে নহ।
উম। ভাত বনাই আছে। খোৱাই নাই।
অ।
বনাই আছে নেকি তোমালোকৰ
টুলতে বহি আছো। বাবু আছে
উম।
তাকেহ।
মাছ আছে। মাছ আছে বোলো।
লোকেল নেকি?
নহয়।
আজি কি
মই মানে মই চিনিয়ে নাপাওঁ। কি কি খুৱালি, ভাত আকৌ।
মাছ ক'ত পালি দিনতে।
বজাৰ
আমাৰ ঘৰত মাছ
উম।
কালি মাছ ধৰিছিলে সেয়া মাছ আছে আকৌ পৰা মাছ আনিছিলে মাংস আনিছিলে
উম।
উম এতিয়া নৱগাট পুৰা আমাৰ। হয় ফুটাই দিম।
উম।
পতিলো মানে মই।
অ।
কহ।
অঞ্জাই ফোন কৰিছিলা লগত',
হয়বা।
মোক কৈছে মই পেলাই পাহৰিলো দে। মোৰ ইচ্ছা, যেনে তাইক কৈছোয়ে, সেইনা মেছ আ য পেলাই
উম ত এটা ফোন কৰা নাই নেকি?
নাই কৰা।
তেওঁলে
এনেই।
সেই য আ। কথা-পাতি, বিয়া পাতিম। এ ম‌ওঁ কৰিবলেগে হোৱা নাই আকৌ। উম সময়ৰ পৰাণে কথা কবলৈ কি কৈ আছানো?
মোৰ ৰাতি কৰিবলৈ মন নাযায় মানে দেখোন কাইলৈ এ এতিয়া বিজী হৈ থাকে ন। যে-তেতিয়া ফোন কৰিবলৈ বেয়া নহয়।
কিজ বিজিয় চ নে ক'লে হ'ল তোৰ মৰ্ণিং বুজি থাকিব। দহটা বাৰ বজাৰ পৰা এন ফ্ৰী থাকিব গধূলিটো দহটা বজাৰ পৰা ফ্ৰী
উম।
অ', গধূলি বিজী হ'ব কামটো কৰিব লাগিব ন।
ই যে।
কি, কি যে আকৌ। হেল্ল'।
অঁ। কালি মানসিয়ে টো মায়ে ফোন কৰিছিলে।
তাৰপা
ৰিচাৰ্জ নাইকা ফোন কৰা নাছিলো যে আগতে ফোন কৰ নো সুধিছে কেলে ফোন কৰা নাই
বাহ মাগেনে
উম।
কিবা ক আছে নাই জীয়েক জীয়েকৰ কথা।
পাহৰিলে নেকি বোলে। নাই হোৱা।
উম। কিয়, তোৰ মায়েৰাই আজি গ'ল নাই। নাৰিকল নাই।
কি?
আজি গ'ল নাই, মায়েৰে গটো
হ'ল।
মেখেলা ল কিন যয়োগা।
হ। তেনেকে দিয়া নাই। আপা, মাকহঁতক।
বিদ-বিদেশৰ পাইছানে নাই নিউজত। তাইৰ চব। এই বুঢ়িজনীৰ ডেঞ্চটো চালি নে নাই।
উম।
এটা ভৰি আছে তললে, এটা ভৰি নমাই আকৌ ওপৰত উঠাই ক হেল্লো, হেল্ল'। মাট চাত নাই যে। মাত। তাৰ নাই যে, বোলো কি হ'ল? হুম কি। নেটৰ প্ৰব্লেম নেকি? হেল্লো হেল্লো দালিং
অ অ অ